অ কি কৰিছা?
এইয়া তোমাৰ কি কৰিবা আৰু আবেলি সময় এতিয়া - তোমাৰ বহি আছিলোঁ আৰু চাহ-তাহ খাই কৰি তোমালোকেও বহি
অ মই এয়া, নাই-নাই যোৱা নাই। এ দোকান গৈছিলো মানে কিবা-কিবি আনিব লগা আছিলে যে, অথনিতে আনিলো।
এই ৰাতিপুৱা চাহ-তাহ খাবলৈ মানে কিবা-কিবি আৰু।
অ সেইটো কাৰণে ওলাই গৈছিলা লাগিব। সেইটোৱেই এইয়া আমাৰ আৰু গৰম আজি বাৰু অকণমান গৰমটো ক'ম বাৰু আজি, কালি ৰাতি
খাতৰা গৰম দি দিছিলে কালি দেই সঁচা। অৱস্থা বেয়া গৈছে ফেনৰ তলত থাকিও পৰা নাই, গৰম ইমান ফেনৰ বতাহ‌ও। মোৰ যে ভাল পু - পুখুৰীৰ ওচৰতে এটা বিচনা নিচনা বনাই দিছো তাতে মানে বতাহ ধুনীয়া বতাহ আহে পানীৰ ওচৰত ত '-
বহুত ধুনীয়া আহে, ভাল আহে সেইটোৱেই আও। যাতে পানীৰ ওচৰত তোমাৰ ধুনীয়া দলং - দলং-চলং এনেকুৱা মানে বনাই লৈ গছ-গছনি থাকে যে বহুতে বনাই লয় কিন্তু দেই সেইটো কিন্তু ভাল। সেইটো তোমাৰ মানে বহি থাকিবলে মানে ঠাণ্ডা হাৱা বঢিয়া ঠাণ্ডা হাৱা আহি থাক- কিটো হা - ভাল লাগে কিন্তু তেনেকৈ বহিবলৈ কৰিবলৈ আমাৰ ইয়াতো আৰু ওচৰত পুখুৰী সেইটোৱেই আমাৰ ইয়াত বাৰু পুখুৰী-চুখুৰী নাই আমাৰ তেনেকুৱা মানে পুখুৰী-চুখুৰি থকা জেগাত দেখিছোঁ বাৰু। তাতে ধৰাচোন আকৌ বৰশী-চৰশী মন গ'লে বাই দিবও পাৰি ন। তেনেকে বৰশী চখ সেইটোৱে সেইটোৱে। আমাৰো সেয়া গৰমৰ যোৱাকালি বহুত গৰম আছিলে আজি বাৰু বত- টো অকণমান ঠাণ্ডা তোমাৰ ঠান- ঠাণ্ডা সেইটোৱে ঠাণ্ডা সেইটোৱে তাৰপিছত তোমাৰ ঠাণ্ডা- কাৰণে বাৰু অকণমান ভাল লাগিছে হ'লেও মানে ৰ'দটো নাই কিন্তু গৰমটো আছে কিন্তু কালিত- অলপ কম আৰু কাজোৱ- সেইটোৱে যোৱাকালি পৌ সেইটোৱেই যোৱাকালি পৌ-
বখুনো দিছে কিন্তু আমাৰ ফালে হে নিদিলে।
আমাৰ কালি যোৱা ৰাতি দিছে তোমাৰ যোৱা ৰাতি তোমাৰ বহুত বৰষুণ দিছে, তোমাৰ মানে এনেকুৱাই বৰষুণ দিছে। সেইটো কাৰণে তোমাৰ একে ঢেক- কণী বিজুলী বহুত ডাঙৰ বৰষুণ আনিছে কিন্তু যোৱাকালি ৰাতি আজি কিন্তু এতিয়ালৈকে বৰ্তমান বৰষুণ- সুধিয়া নাই বতৰ টো মানে এনে ডাৱৰীয়া-
লাগে গগত। বৰষুণ আমিতো এতিয়া খেতি বাতি কাম বিলাক চেছ কৰিছো, কিছুমানে পানীৰ কাৰণে কৰিব পৰা নাই পানীৰ ৰখ-
পঢ়িব পৰা নাই সেইটোৱে সেইটোৱে। বহুত জোগাততো পানী নোহোৱাই হৈ গৈছে, বহুত জোগাত আকৌ বানপানী আকৌ।
উম তেনেকুৱাই হৈছে কিছুমানৰ পথাৰত একদম পানীয়েই নাই মানে টেনচনত পৰি গ'ল। খেতি পতাৰ কামে
সেইটোৱে বহুত জাগাত পানী তোমাৰ মানে নাইকিয়া ৰ'দ দি আছে বৰষুণ অকমান দিয়ে পানী পথাৰত মানে মানুহৰ খেতি- বাতি কৰিব পৰা নাই সেই
উম, হা আমাৰ আকৌ মানে ঘৰৰ উচৰেটো ৰেতে তোক কথা মই মটৰ পানী দি মানে যোনটো মানে পুখুৰীত পানী দিওঁ মই মটৰ দি পুখুৰীটো আৰু পথাৰত লিংক কৰা আছে মানে পুখুৰীত পানী বেছি হ'লে সেইটো পানী মই পথাৰত দিওঁ পথাৰত কামত লাগি যায়।
অ, তেনেকে মানে মেচিন ফিট কৰি দিয়া আছে?
উম, মেচিন মানে এই পুখুৰী যোনটো পাৰটো আছে ন' পাৰৰ তলই দি মই পাইপ এটা দি থৈছো মানে। যদি পুখুৰীত মানে কেতিয়াবা বাৰিষাত মানে পুখুৰী পানী অভাৰ হৈ যায় ন তেতিয়া মানে এই পাইপত জাল দি পেলাই পানীটো এৰি দিওঁ পথাৰত।
অ', অ',
পথাৰৰ কাম হৈ যায় পথাৰত টো এনেও পানী লাগেই অলপ ৰ'দ দিলে পানীু শুকাই যায় আৰু।
অ, এইটোৱে -সেইটোৱে তোমালোকৰ মানে খেতি - বাতি কৰা ন?
অ, খেতি-বাতি কৰো আমাৰ মানে খেতি- বাতি কৰো গোটেই বছৰটো খাই আৰু থাকিও যায় কেতিয়াবা বেছিয় ডো। বাৰ বিঘা মাটি আছে আৰু ধান- চান লগাই দিওঁ আৰু। টেনচন নাথাকে ঘৰত চাউল থাকিলে আৰু একো টেনচন নাই শাক -পাচলি কিবা -কিবি ঘৰত থাকে আৰু অলপ। বজাৰ- চজাৰ কৰি দিলে হৈ যায় কামবিলাক।
সেইটোৱে -সেইটোৱে আৰু ঘৰ মানে বাৰ বিঘা মাটি আৰু ধেমালি নেকি আৰু ধৰাচোন ধুনীয়া কে হৈ যায় আৰু খেতি কৰিবলৈ তোমালোকৰ ট্ৰেক্টৰেৰে মানে হাল চাল বাই চাগৈ ধৰা আকৌ ৰোৱনী চোৱণী হাজিৰা দিব লাগিছে।
অ, লাগে -লাগে ৰোৱনী মই বেছিকে লৈ লওঁ তো তিন দিনতে মোক কাম হৈ গ'ল দছজনী কে লৈ লৈছিলোঁ নিছিলি খুৱাই বোৱাই হাজিৰা চাৰে চাৰিশ দি দিছোঁ।
দি দিছো অ, চবতে এতিয়া হাঁজিৰা চাৰিশ কে
অ, মই তিন টাইমেই খোৱা দিছে। ৰাতিপুৱা পা লৈ একদম সন্ধিয়ালৈকে দিছে। মানে বেছিকে লৈ লৈছো দুজন তিনজনীকে ল'লে বহুত দিন লাগে লগাবলে।
সেইটোৱে এতিয়া ধৰাচোন কথাটো কৈছোঁ এইকেইটা দিন কষ্ট হয় কিন্তু তোমাৰ খেতি কৰি পেলাই তোমাৰ যেতিয়া মাঘৰ বিহু আহিব মাঘৰ বিহুত তোমাৰ আৰু পুৰা আৰু পোৱা তেতিয়া মানে একে তেতিয়া মানে পুৰা তুমি আজাদিত আৰু সেইকেইটা দিন কাৰণ কিয় মাঘৰ বিহু সময়ত ধৰাচোন এতিয়া কষ্ট কৰি মানুহে খেতি- বাতি উঠাই কৰি লয় তেতিয়া আৰু ভোগালীৰ দিন বৰাচ চাউল জহা চাউল মান -মানে খেতি বাতি কৰা মানুহবিলাকৰ নিজৰে আৰু আমাৰ ধৰাচোন কিনিব লাগে আমাৰ মানে ইমান নাই বেছি নাই অকণমান মাতি আছে আ তাক
অ, আমিও আগতে আদি দি আছিলোঁ পিছত আদি জ মানুহজন অলপ বেমাৰ হৈ পৰিলে কৰিব নোৱাৰা হৈছে যে অ, আমি কৰো এতিয়া ধৰক খেতি পথাৰৰ দিনবিলাক কেনেকুৱা হয় দছ পোন্ধৰ দিন অলপ কষ্ট কৰি পিছত গোটেই বছৰটোৰ কাৰণে আৰু হৈ গ'ল যোগাৰ মানে আৰাম হৈ গল। কিন্তু দছ- দছ পোন্ধৰ দিন বহুত লাগি থাকিব লাগে মইতো একদম সেয়া ইমান দূৰত -দূৰত লৈ গৈছো টানি -টানি বোকাত খোজ কাৰিলে যি ভৰি বিষায়
সেইটো হয় বাৰু কষ্টটো আছে বাৰু কষ্ট নোহোৱা নহয় কিন্তু ধৰাচোন ভালো লাগে যেতিয়া বস্তুখিনি পোৱা যায় ধৰাচোন ধানখিনি
অ, এতিয়া গোটেই যেতিয়া ধানখিনি ভঁৰালত উঠি থাকে তেতিয়া কিমান ধুনীয়া লাগে তাকে চাবলৈও ভাল লাগে তেঞ্চন নাথাকে কবাত গ'লেও টেনচন নাই-নাই মোৰ ঘৰত যোগাৰ বিলাক আছে।
সেইটোৱে সেইটোৱে এতিয়া ধৰাচোন তোমাৰ কোনোবা আহিলে বোলে বিহু বুলি বৰা চাউল এক কেজিও তুমি ওচৰ চুবুৰীয়াক কাৰোবাক দিব পাৰা।
অ দিওঁৱে দি দিওঁ মই কোনোবা আলহী আহিলে যোৱা টাইমত মই দি পথাও অকণ নুখুজিলেও দি দিওঁ ভাল পাই আকৌ লৈ যায়
ভাল লাগে সেই টো তোমাৰ মিতিৰ কোনোবা ধৰা আহিলে আলহী আহিলে তোমাৰ নিজৰ পৰিয়ালৰ তুমি ধৰা নিজৰ খেতি এটা বস্তু দিবলৈ পালে ধৰাচোন সেইটোও ভাল লাগে ন কিমান এটা ভাল লাগে সেই তে তিয়া সেই বস্তুটো কষ্ট যে মই কৰিছিলোঁ বা কষ্ট যে তুমি কৰিছিলা সেই বস্তুটো তেতিয়া অনুভৱ নহয় ন এইকেইটা দিন কষ্ট হয় কিন্তু তেতিয়া কিন্তু অনুভৱ নহয় তেতিয়া দিলে মনটো বহুত ভাল লাগে ন তেনেকুৱা ধৰণৰ হয়। এতিয়াতো বৰা চাউলৰ কেজি কিমান বৰা চাউলৰ কেজিটো যোৱাবাৰ মাঘৰ বিহুত আশী টকালৈকে গৈছে
অ আশী টকালৈকে গৈছে
আশী টকালৈকে গৈছে বৰ বৰা চাউল আশী টকাকে মানুহে কিনিছে কোনোবাখনতহে সত্তৰ টকা দিয়ে প্ৰায়তো আশী টকাত বিক্ৰী কৰিছে এতিয়াতো ধৰা ধেমালি নহয় আশী টকাকৈ এক কেজি বৰা চাউলত আশী টকাকৈ কিনাতো ন এতিয়া ইমানতো তোমাৰ খেতি কৰোতেটো ইমান আৰু হেৰি নহয় কষ্ট হয়, কষ্ট নো কোনটো কামত নাই সকলো কামতেই কষ্ট ন সেইটোয়ে সেইটো কাৰণে কিন্তু ভালেই কৰিছা কিন্তু তোমালোকে বা বাৰ বিঘা মাট ধেমালি নহয় কিন্তু আৰু মানে ৰোৱনী চোৱনী লগাই তোমালোকৰ এতিয়া চাগৈ খেতি উঠিলেই ন?
খেতি উঠিলে খেতি কাম নাই এতিয়া এতিয়া ধুনীয়া হৈছে লগোৱাখিনি ধুনীয়া হৈছে চাবলে। পানীও আছে এতিয়া মটৰ পানী আছে মানে মটৰ চটৰ আছে কাৰণে মানে অলপ কামবিলাক আগতীয়াকে কৰিব পাৰিছোঁ আৰু ঘৰৰ ওচৰতে ন
সেইটোৱে সেইটোৱে
আজি তিনি বছৰ ধৰি নিজে কৰি আছিলো আগত তে বেলেগকে দিছিলোঁ কৰিবলৈ তেখেতৰ অলপ মানে বেমাৰ হৈ গৈছেটো
হো
তেখেতে নকৰে মানে তেখেতৰ নিজৰো আছে নিজৰ কৰি মানে আমাৰ কৰাটো মানে বহুত কষ্ট ত যাকে তাকে তাত আমি নিজে কৰি আছো
ভালেই কৰিছা কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে কিন্তু বহুতে কিন্তু খেতি বাতি কৰিবলৈ মনেই নক কৰে কিন্তু এতিয়া ধৰা চোন বেলেগলৈ গুচি গুচি যায় নিজৰ মাটি বাৰী থাকিলেও বহুত ল'ৰা ছোৱালীয়ে কি কৰে বেলেগক কোম্পেনীত গৈ ক' গুৱাহাটী ক' ক'ত মানে এইবিলাক আৰু বাহিৰে চাহিৰে গৈ পেলাই কোম্পেনী চোম্পেনী গুচি যায়
তাত যে ইমান কষ্টটো বুজিয়ে নাপা
নাপ সেইটোয়তো এতিয়া ধৰাচোন নিজৰ মাটি থাকি তোমাৰ নিচিনাকে যদি আমাৰ মানে আ ল'ৰা ছোৱালী বিলাকে যদি খেতি বাতিত লাগে কিমান এটা মানুহৰ হেৰি হয় ন মানুহৰ তাতোকতো গৈ ধৰাচোন নিজৰ ঘৰখন এতিয়া তুমি নিজৰ ঘৰ খন তুমি কষ্ট কৰিছা দিনটো তুমি নিজৰ ঘৰখনত আহি সন্ধিয়া জিৰণি ল'ব পাৰিছা ন কিমান এটা ভাল লাগে সেইটোৱে কিমান এটা ভাল লাগে নিজৰ পৰিয়ালটোৰ লগত থাকি ন
অ টোপনিও ভাল আহে টেনশ্যনো নাথাকে।
নাথাকে তুমি ধৰা সেই দিনত যে কচ কষ্টখিনি কৰিছিলা ৰাতি তোমাৰ সেই মানুহখিনি লগ পাওঁতে নিজৰ পৰিয়ালবৰ্গৰ লগত থাকোঁতে ভাত সাজ খাওঁতে তুমি সেই কষ্টটো দিনৰ কষ্টটো পাহৰি যোৱাৰ নিচিনাই হয় কিন্তু আমাৰ বহুত ল'ৰা-ছোৱালী আজিকালি তোমাৰ চাবাচোন এইবিলাক কাম কৰিবলৈ বেয়া পায় মানে।
বেয়া পায়-বেয়া পায় এই বাহিৰত গৈ এই যে উপতিয়া মানে কামবিলাক কৰিব কষ্ট কৰিব, ঘূৰি-ফুৰিব সেইটোৱে মানে ভাল পায়।
সেইবিলাক ভাল পায় মানে। তোমাৰ ধৰাচোন এতিয়া খেতি কৰিম নেকি মই, তেনেকুৱা ধৰণৰ কিন্তু খেতিত যে কিমান এটা লাভ নিজৰ যে কিমান মান সন্মান আছে, সেইবিলাক মানে বুজি নাছ ছাই আৰু মানে মই খেতি কৰিম সেইটোয়ে মই মানে।
এতিয়া লাহে-লাহে যে বুজি পাবই লাগিব কাৰণ যিহে বস্তুবিলাকৰ দাম হৈ আছে। ন এতিয়া বুজি পাইছো আৰু এতিয়া নিজে নকৰা কাৰণে দাম হয়।
সেইটোৱেই। এতিয়া তুমি চোৱাচোন আজি তুমি বাহিৰত বাৰু কাম কৰিব গ'লাই বা বেলেগ-বেলেগ ল'ৰা-ছোৱালীক কাম কৰিব সদায় জানো বাহিৰত কাম কৰি থাকি থাকিব পাৰিব এদিন নহয় এদিনতো ঘৰলৈ উভতি আহিবই লাগিব। সেইটোয়েটো কিমান দিন তাত কাম কৰি খাব? এতিয়া তেনেকে আকতো ল'ৰা-ছোৱালীটো তেনেকেতো কিমান কি হৈ যায় সেইটো কাৰণে আমাৰ ল'ৰা-ছোৱালীয়ে বুজি পোৱাটো মানে ভাল আৰু মানে যে নিজৰ খেতি বাতি যদি নথকা খিনি বাৰু ক'বলৈ নাই, কিন্তু থকা ল'ৰা ছোৱালী মানে কি কৰে আজি আজিকালি বহুত বহুত তুমি চাবাচোন ডাঙৰ-ডাঙৰ ফেক তৈ বনাবৰ কাৰণে আমাৰ মাৰোৱাৰীৰ হাতত আমাৰ মাটি বাৰীবিলাক বিক্ৰী কৰি দিয়ে, তুমি মাৰোৱাৰী বিলাকক ডাঙৰ-ডাঙৰ মাৰোৱাৰী বিলাকক বিক্ৰী কৰি দিব সিহঁতে ডাঙৰ-ডাঙৰ একে ফেক্টৰী বনাব, কিবা বনাব নিজৰ মাটি বাৰী আমাৰতো তোমালোকৰ সিফালে চাগৈ ইমান হোৱা নাই, আমাৰ ফালেতো প্ৰায় মানুহে মাত দি মানে মান মানুহৰ মাটি মানে কেনেকুৱা মানে অকল থ
কিন্তু লাহে-লাহে মানে হেৰি কৰি আছে হৈ আছে মানে এতিয়া পথাৰ বিলাক নায়েই এতিয়া। পথাবিলাকত চব ঘৰ বাৰী বনাই কিবা-কিবা-কিবা এটা কোম্পানীও বনাই থৈছে।
সেইটোৱেই। আমাৰ ইয়াতো তোমাৰ আমাৰ ইয়াত মানে কি কৰিছে, তোমাৰ আধাখিনি মাটি মানে তোমাৰ প্ৰায় মানুহে বিক্ৰী কৰি মানে মাৰ্চত এনেকে তাত মানে ফেক্টৰী বহাইছে বহাই একেবাৰে প্ৰায় মানে মানুহে বিক্ৰী কৰিয়ে দিলে।
এতিয়া যে কি কি হ'ব মাটিবিলাক যেতিয়া নাইকিয়া হৈ যাব, মানে খেতি বাতি কৰিব যেতিয়া নহ'ব। তেতিয়া ভাবকচোন কিমান দাম হ'ব বস্তু বাহিনীৰ।
সেইটোৱেতো বা ধেমালি নেকি তোমাৰ এতিয়াও ধৰাচোন কমটো দাম নহয়, আমাৰতো চবতটো বাহিৰৰ পৰা চব আমাৰ মানুহেতটো এতিয়া তোমালোকৰ ফালে খেতি বাতি অলপ চাগৈ আছে, আমাৰ ফালে চব কিনিব লাগে জানা। আমাৰ ধৰা সেইটোৱে এতিয়া বহুত জোগাত তোমাৰ মানে মানুহৰ যে বাৰীখন বহুত ডাঙৰ, তাতেই কিবা এটা নহয় কিবা এটা বদিমাই হওক জিকা হওক ভোল হওক এইবিলাক মানে ৰঙালাও-চঙালাও মানুহে খেতি কৰি বাৰীখনত খাব পাৰে। কিন্তু আমাৰ এইবিলাক টাউন এৰিয়া ফালেতো তেনেকুৱাও নাই নিজৰ মানে মাটি জীৱত আৰু থাকিব লাগে আৰু মানে ঘৰাই ভেটিটোৱে আৰু তেনেকুৱা ধৰণৰহে মাটি আছে। বাকী যি থাকে মানে মানুহে বেছিয়ে দিয়ে, তেনেকুৱা ধৰণৰ কিন্তু বহুতে বাৰু ৰাখিছে, যোনবিলাক মানে হেৰি হয় ন সেইবিলাকে কিন্তু ৰাখ ৰাখিছে মানে যোনবিলাক মানে ইমান হেৰি নাই, সেইবিলাকে প্ৰায় বেছি গাড়ী কিনিছে। ঘৰ বনাইছে তেনেকুৱাও কৰিছে, কিন্তু সেইটো কিন্তু কৰিব নালাগে ন।
উম, সেইটোৱে।
এই ধৰ তোমালোকৰ এতিয়া খেতি-বাতি কৰাৰ চব শেষে হ'ল এতিয়া চাগৈ আজৰিয়ে।
এতিয়া আজৰি, এতিয়া কাম নাই। এতিয়া বহি পেলাই আৰু চাইহে থাকো কেনেকুৱা হৈ আছে। কেইদিনমান খুব লাগি দিছো আৰু এতিয়া নাই আৰু কাম।
সেইটোয়ে আকৌ চাগে অলপ দিন পাছত আকৌ মানে
চব মানে ধুনীয়াকে কেতিয়া কামবিলাক চবৰ এনেকুৱা মানে জল্দি-জল্দি কৰোঁ। এনেকুৱা নাই যে জল্দি-জল্দিকে বেয়াকে কৰি দিওঁ, নাই ভালকে কৰো, গোটেই ডিচিপ্লিনতে কৰো মানে।
সেইটোৱেনো ভালকেই কৰিব লাগিব। কাৰণ নহ'লে ধানতোটো মানে কি ৰোৱাটো এইখিনি ভা ভালদৰে নহ'লেতো ধানটোও বেয়া হ'ব ন।
উম-উম, আমাৰ এইফালে আকৌ এই গৰু, ছাগলী বহুত ডিষ্টাৰ্ব। এ মানুহে যে ছাগলী বিলাক এৰি থৈ দিয়ে। আহি ধান-চান খাই দিয়ে। কিমান বুজাওঁ বুজায়ো নাপাওঁ মানে। কেতিয়াবা ছাগলী ধৰি আনি বান্ধি থৈ দিওঁ।
সেইটো সঁচা কথা কিন্তু, মানুহে যে এই খেতিৰ সময়ত যে গৰু, ছাগলী এৰি দিব নালাগে আচলতে। মানে
নালাগে ইমান কষ্টকে আমি হেৰি কৰো ন লগাও, বুজি পাব লাগে। তাৰপিছত কি কৰিছো মই এতিয়া মানুহক কৈতো নোৱাৰো, নেট আনি ন চব ফালে মাৰি থৈছো। হলোঁ নেট-চেট ছিঙি ফালি আহি যাব, এতিয়া গৰু, ছাগলী ভুল নাই নহয়, মানুহ বিলাকৰ ভুল। এতিয়া গৰু, ছাগলীক অত্যাচাৰ কৰি লাভ নাই। মানুহবিলাকক যে ভালকে দিব লাগে মানে।
সঁচাকে আৰু গৰু, ছাগলীয়ে বুজি নাপায়। কিন্তু মানুহে এৰাল দি মানুহে এইকেইটা দিনটোতো ৰাখিব লাগে এৰাল দি। জানিব লাগে ইমান কষ্ট কৰি মানুহবোৰে নালাগে। সঁচা কথা কিন্তু এইটো ধেমালি নহয়তো, তুমি কিমান কষ্ট কৰি খেতি এটাক
খৰচা পানী হোৱাৰ পিছত সেইবিলাক একদম গৰু, ছাগলীয়ে যিহে যেনেকুৱাই বেয়া কৰি দিয়ে, নষ্ট কৰি দিয়ে।
আচলতে আমাৰ মানুহ বিলাক বেয়া। গৰু ছাগলীটো